হেল্ল'
অ', খুৰি
অ',
অ', কি খবৰ?
এয়া ডিউটিৰ পৰা আহি পাইছো ৰবা।
অ', বৰষুণে পালে নেকি?
বৰষুণে পোৱা নাই মানে পালো অলপ এই হেৰিত সোমালো তোমাৰ কেৰাণী আমাৰ জোঁৱাই হঁতৰ ঘৰত ডিউটিৰ পৰা তাৰ পৰা আৰু লেকচাৰ কথা চথা পাতি, এই ওপৰৰ ৰাস্তাটো দি আহিলো ভকত চুপাই এনেকে কি কৰি আছে, কি কৰি আছা?
কি কৰিছো মানে এই অকমান আলহী আহিছিল দুগৰীকীমান অ' আলহী চাহ তাহ খুৱাই পেলাই পঠাইছো।
উম,
তাকে বোলে আপোনাক ফোন এটা কৰো।
অ', অ', ঠিকে আছে দিয়া কৰিবা মাজে মাজে কৰি থাকিব লাগে।
অ', বাকী খবৰ খাতি ভাল আৰু ন'?
উম, উম, উম, তোমালোকৰ এগৰাকী কেনে পালে?
উম, এতিয়া বৰ্তমান ভালেই ভাল মানে একদম সম্পূৰ্ণ ভাল বুলিও কব নোৱাৰ, আধা ভাল হৈছে বুলি ধৰক আৰু।
উম, ঘাহ ফোৱা বিলাক শুকালে?
অ', ঘাঁহ ফোৱা বিলাক মানে ওপৰৰ যিটো ছাল আছিল সেইটো এৰি গৈছে এতিয়া অকমান সেই তেল জাৰা, পানী জাৰা, এনেকুৱা দি আছে।
উম, উম,
তাৰপিছত ডক্তৰে দিয়া মেডিচিনটো লগাই আছে।
উম,
সেনেকুৱাই কৰি আছে আৰু
উম, ঠাণ্ডা বস্তু খাব লাগে কিন্তু ঠাণ্ডাতো খাব নোৱাৰিবই চাগাই।
ঠাণ্ডা খালে আকৌ আপোনাৰ কাহটোৱে ধৰে।
অ', সেই
বহুত দিগদাৰ উম, অলপমান ঠাণ্ডা পালে কাহটো আহি যায় এতিয়া কাহটোৰ কাৰণে ইয়াৰ আ আগৰবাৰ সেই মেডিকেলত এডমিট হৈ সাতদিন থকা নাই জানো। সেইটো কিবাকে ভাল হৈ আহিছিলহে ঠাণ্ডা বস্তু খাব নোৱাৰে।
তাকেই, এতিয়া বনোৱা মিলা কোনে কৰি দি আছে তুমি নে?
উম, ময়ে দি আছিলোঁ মোৰ আকৌ আপোনাৰ মেইনচ হল, এতিয়াতো ওচৰলেও যোৱা নাই ভয় লাগে নহয় লেঠা লাগিব।
উম উম উম উম উম ঠিকেই আছে।
সেই মাইনা আহিছে নহয়।
মইনা আহিছে নেকি?
অ', তাই আহিছে তাই কৰি আছে, নহলে দেউতাই কৰে সেনেকে মিলা মিলিকে পৰা হৈছে আৰু।
ঠিকে আছে।
খাদ্য তো এনেই লঘু আখানাই দি থকা হৈছে খিচাৰি তাতে আপোনাৰ অ', বিন চিন গাজৰ চাজৰ দি।
উম উম।
কিন্তু কণীৰটো হাই আছে দিয়ক কিবা হ'ব নেকি বাৰু?
কণীটোও গৰম কিন্তু খাব নালাগিছিলে নুশুকোৱালৈকে।
উম মানে নাখাইছিল মেডিকেলত সদায় দিলে ন ডক্তৰেটো আৰু ক'ত এইবিলাক মানিব। ৰুটিন মতে দিছে খানাটো তাৰপিছত তাতেতো চবেই দিছে মাছ মাংস সেইখিনি খোৱা নাছিল কিন্তু কণিত টো ৰাতিপুৱা সেই ব্ৰেড আৰু হে ব্ৰেকফাষ্টৰ লগত দি দিয়ে খাই দিয়ে আৰু।
অ'।
তাকে নাখায় দুদিনমান নাখাওতে অ', সেইটোয়ে গৰম বস্তু
উম। এনেও গৰমটো বহুত না। অ', কব নালাগিছিলে নোখোৱা বুলি খাইছোঁ বুলি ক'ব লাগে।
হয় দিয়ক, সেই কাৰণে টাইম লৈছে নেকি?
সেইকাৰণে টো টাইম বেছি, কণীটো গৰম নহয় জানো। কণী খালে নুশুকাই নহয় খচকে ঘা।
তাকে প্ৰথম কি জানে যেতিয়া আৰম্ভণি হৈছিল, তেতিয়া আপোনাৰ ইমান আমনি নিদিছিলে এ এতিয়া শুকাব লওঁতে হে অকমান এইফালে ধৰে, পুৰে, জলা পুৰা এতিয়া হৈছে।
উম উম উম। উ সেই কাৰণে কণীটোও খাই আছে যে
অ
কণী খাই দিলে যে। নাৰিকলৰ তেল
অ'।
নাৰিকলৰ তেল সানি দিবা।
অ', নাৰিকলৰ তেলে হেৰি আছে আপোনাৰ এই আমাৰ যে ইয়াৰে মানুহজন আপুনি চিনি পায় নহয় এই জাৰা চাৰা কৰি দিয়ে যে।
কোন ডেকা শিলভঙা ডেকা অ', অ'।
অ', আহি পেলাই দি আছে, একদিন সদায় আহি আছে বাৰু।
আপুনি টাইম পালে কোনোবা দিনা ডিউটিৰ পৰা সোনকালে হ'লে সোমাবচোন এদিন।
উম উম উম সোনকালে গ'লে সোমাম ৰবা। খবৰটো কৰিব লাগিব, দেৰি আছে নহয় আজিকালি আহ তে আহোঁতে দেৰি হয় আৰু এনেকুৱা ভাগৰ লাগে। এই গৰমৰ কাৰণে মানে ধৰ্য্যই নাই, তাৰমানে কাপোৰ খিনি খুলি দলিয়াই থৈ হাত-ভৰি নু
কেনেকে গাত অ, অ, শান্তি লাগে আৰু গাড়ীৰ পৰা নামি, এইখিনি যাবও লাগে নহয়, ইমান।
উম, সেইখিনি উঠি আহোতেই তোমাৰ মানে দোহা-চজ, হৈ
হয় দিয়, আৰু এইখন কৰি আছে কাৰণে গাটো ভাল হৈ আছে, গম পাইছে, ঘৰত
এ, অ, এই ঘৰত থকা মই বহি থকা, হ'লে ঘৰত ইমান দিনে মই বিচনাত
আজিকালি সেইটোয়ে হয়, গম পাইনে, এই চাকৰি কৰা মানুহবোৰ চাবচোন ৰিটায়াৰমেন্টৰ পিছত আ
উম, উম, ৰিটায়াৰ হোৱাৰ লগে, লগে, বেমাৰী হৈ যায়। এনে ঠিকে থাকে, ঠিকে থাকে। বহুত দেখিছো, ৰিটায়াৰ হ'ল, মানে সি পৰি গ'ল আৰু শেষ।
অ, সেইটো কাৰণে কাম সৰু, হ'ওক ডাঙৰ হ'ওক, কথা নাই, ব্যস্ত হৈ থাকিব লাগে।
এতিয়া গৈছো আহিছো, তাতেও কৰিছো আহিছো। দেহাটো ঠিকে আছে, চুগাৰ টো নৰ্মেল হৈ আছে।
নৰ্মেল হৈ আছে, এইকন খোজ যে কাঢ়ে, সেইটোও ভাল।
সেইটো খোজকাাঢ়ি আছো, তাতোতো ৰেষ্ট নাথাকে নহয়, যোৱাৰ পৰা-ধৰা। তোমাৰ ঠিক, চাৰে এঘাৰটা, বাৰটালৈকে, একদম ৰেষ্ট নাই। তাৰ পিছত ধৰা, তোমাৰ বাৰটা, এটাও বাজে কেতিয়াবা, দেৰটাও বাজে কেতি কেতিয়াবাতো, আঢ়ৈটা, বজাতে খাবা কেতিয়াবা। যে, হে, এটা বজাত শেষ হৈ যায়, এটাৰ পৰা দুটালৈকে ধৰা তিনটা লৈকে অলপ, সেইখিনি সময় ৰেষ্ট লম, তাৰ পিছৰ পৰা আকৌ ছটা বজা লৈকে, চাৰে পাঁচটা, ছটাত ওলাই আহো।
সেইটয়ে, তাতে নো, ক'ত বহি থাকে।
উম,
অ, ভালে হৈছে গম পাইছে, মানে আপোনাৰ বডিটো চাৰ্কুলেশ্যন চলি থাকে ন, ভালেই হৈছে, যিমান খিনি অ, যেতিয়ালৈকে পাৰে কৰিয়ে থাকিব।
পাৰালৈকে কৰি থাকিম আৰু।
অ,
যেতিয়ালৈ পাৰো, নোযোৱাকে নাথাকো আৰু।
উম,
কৰিব পাৰালৈকে, নামিব পৰা পাৰলৈকে, গৈ থাকিম আৰু। দেহাই নাটনে আৰু, নোৱাৰো তেতিয়া বাদ দিম।
উম,
ছোৱালীয়ে, কি কৰি আছে?
ছোৱালী আছে, ৰ'ব। এই ইহঁতৰ গৰম বন্ধ দিছে হয়, স্কুলৰ পৰা ইমানেই প্ৰজেক্ট দিছে। কৰি মানে শেষে কৰিব পৰা নাই, তাই খং গৰম বন্ধই দিছে নে মা, এইবিলাক কিবাহে কৰিছে।
বহুত দিছে তাৰমানানে।
অ,
অং উঠি গৈছে।
এইফালে কৰ'বাত জেঠায়কৰ ঘৰলে মাহীয়েকৰ ঘৰলৈ যোৱাৰ প্লেনিং কৰি আছে। ৰন্ধা বাঢ়াটো হোৱাই নাই চাগে
এই কৰিব আৰু মলোৱে
অ আমাৰো দেৰি হ'ব
উম
উম তাকেতো ফোন এটা আহি আছে মই এতিয়া
ফোনটো কাটিঐ সেইটো ফোন কাটি দিয়া
অ
টাইমলৈকে।
অ'।
অ
কওক বাকি আজি কি বনাব বা
জানো কি বনাই ৰান্ধনীয়ে মই তিতা কেৰেলা আনিলো ভেন্দি আনিলো। আৰু মৰাপাত মৰাপাত বাৰু এতিয়া নাখাওঁ ৰাতি উম। দেখিলো ছয় মাইলত মৰাপাত দেখি কিনে বোলো মৰাপাতো কথা কৈ আছিলো খাম খাম বে কালৰা লৈয়ে যাওঁ বিশ টকা তিনি মুুঠি আনিলো চাৰিমুঠিয়ে দিলে। কেনেকে মানে অ পাতকিটা ছিঙি ফালে তুমি অ ধৰা খুজিব লাগিব দুফুটামান নহৰু, পিয়াজ, কেঁচা জলকীয়া দি ফৰণ চোৰণ দি ভাজি পা নালাগ হ'ল।
অ
অলপ তিতা লাগে কিন্তু আমি ভাল পাওঁ আৰু
এনে খাই ন
উম বহুত ভাল পাওঁ মৰাপাত খাই
খাব লাগে ভাল এইটো এই আগতে এ মোৰ অলপমান ৰিণিকি ৰিণিকিহে মনত পৰে দেই মানে কথাটো কিমান দূৰ মানে পৰিছে নাজানো এই আগতে আমাৰ ঘৰত আইতাই কেনেকে বনাই জানে নে দালিত অলপ কুমলীয়াটো মানে চাৰি যোপা মান মৰাপাত আপুনি ধুই ধুনীয়াকে চাফ চিকুণ কে ধুই এ গাঁঠি মাৰে গাঁঠি মাৰি দালিত পেলাই দিয়ে।
গাঁঠি মাৰি বনাও আমিও গাঁঠি মাৰি দি কিনে ধৰা তোমাৰ খাৰ দি দিব লাগে অকমান পিছল পিছল বৰ ধুনীয়া হয়। তুল তুল গিলি দিয়া আৰু গাখীৰ কিটা
অ গিলা যায় একদম মোৰ অলপকে মনত পৰিছে অ
তুলুট তুলুট জেলিকীয়া উ উ উ
সেইদিনাখন পচলা আমাৰ মা আহিছিল নহয় মানে আমাৰ ঘৰৰ মা আৰু তাৰপিছত পচলা এটা কাটিলে ভীমকলৰ
উম
তাৰপিছত আমাৰ আহ দেউতাই বনালে কেনেকে একদম মাজৰটো সৰু সৰুকে কাটি উম, বেছি তেলত ভাজিলে, মায়ে গছ তহঁতে এনেকেহে খাওঁ নেকি তাৰপিছত মই বোলো আমাৰ এ-ইহঁতে ইহঁতৰ ঘৰত তেনেকেই খাই তাৰপিছত আৰু বোলে হেৰি এ, তই ক'ব পৰা নাই আমি কেনেকে খাওঁ, সেইটোহে খালে ভাল। মাই ক'লা মাহৰ লগত খাই বাৰু মাটি দালি। তাৰপিছত মায়ে কৈছে মচুৰ দালি দে মই আজি বনাই খুৱাওঁ দেচোন তাৰপিছত অকমান সাৰ দি পেলাই আপোনাৰ টুকুৰা টুকুৰিকে কাটিছে গম পাইছেনে? উম। অ' এক টুকুৰ টুকুৰ কে কাটি পেলাই হেৰি সাৰ দি পেলাই বনাইছে, বাপৰে যি ধুনীয়া লাগিছ ছে।
উ। টুকুৰা টুকুৰি কে কাটি সাৰ দৰা দাইল লগ তেনেকেও খা, আমি আকৌ মিহিকে গুটি কিনে সৰ বনাওঁ মাছৰ মাথা চাথা দি।
অ'।
অ' মাছৰ মাথা দি, ডাঙৰ মাছৰ মাথা, চানা মাছ হওঁক যিয়ে হওঁক।
আপুনি যে দেৱত্তম অসম বুলি এজন আছে দক কৰ, মোবাইলটো চালে কেতিয়াবা পাব। খুব যে খোজ কঢ়াৰ ভিডিঅ'বোৰ দিয়ে ন'
অ', অ', অ'।
থাকে চাবচোন মানে তেওঁ কৈছে মই ইমান জেগা ঘুৰিছোঁ কিন্তু আমাৰ অস অসমৰ খাদ্যৰ নিচিনা কোনো জেগাত পোৱা নাই।
কোনো জাগাত পোৱা নাই মানে নায়ে একচুৱেলি।
অ', ইমান স্বাস্থ্যকৰ প্লাছ স্বাস্থ্যকৰ মানে যে আমাৰ সোৱাদ টোতো মেইন আছে কিন্তু একম স্বাস্থ কৰ মানে যিখিনি আমাৰ বডিত লাগে, ঔষধি গুণতেই হওক এনেই হওঁক, যিয়েই নহওঁক অসমৰ নিচিনা ক'তোৱে নাই হেনো।
ক'তোৱে নাই। বাহিৰৰ মানুহ এইবিলাক খাব নাজানে নহয়।
অ'।
এইবোৰ খাব নাজানেতো বাহিৰৰ মানুহে।
নাজানে হয় দিয়ক।
অসমীয়া খানাই এইবিলাক। এতিয়া আমি যিবিলাক খানা খাওঁ ধৰা সিদিনা ক'লো নে মই তোমাক যি পচতীয়া পাত মাছলৰ কথাৰ বনাই খাওঁ, বা ভা ধৰা পচ অ' পছতিয়াৰ পাত, নৰসিংহ এই টো আমাৰ ফে বেলতৰ পাত দিলা, মানিমুনিৰ পাত গোটেইখিনি লগ কৰি কিনে তুমি ধুনীয়া মিহিকে গুচ্চিন্ন, নহৰু নহৰু দিবা লাগে অলপ। চলাই কিনে ফালি ফালি। এ, নহৰু কেবল টামান দিলা দি কেঁচা জ্বলা কৰণ অকমান দি তেল দি ভাজি বনাবা। আলু এটা মিহিকে গুটি দিবা।
উম।
ধুনীয়া লাগে সেইবিল।
উম। মই আৰু আপোনাৰ পৰা আৰু বহুত শিকিব লগা আছে, ৰ'ব কল কৰি আছোঁ মই দেই। আপুনি অকমান ৰেষ্ট লওঁক চাহ তাহ খাই, মই ফোন কৰি আছোঁ ৰ'ব।
ঠিক আছে, ঠিক আছে।